হেল্লৌ'
হেল্লৌ' নমস্কাৰ।
হেল্লৌ'। অঁ' শুনা পাইছে? হেল্লৌ'।
আৎচ্ছা।
আছো এনেই, আপুনি?
অঁ, আছো আছো ভালেই, বাকী ভাল ঘৰৰে?
অঁ' ভাল, আপোনাৰ?
অঁ অঁ ভাল ভাল ভাল, তুমি যে কাজিৰঙাত গ'লা, - তাত তুমি কি কি চালা?
মই তাত গৈ চালো উম জীৱ জন্তু বোৰ চালো তাত- যিবোৰ আছে যেনে এহেশিঙা গড়। তাৰপিছত দেওহা, নলগাহৰি, হৰিণা। এইবিলাক চালো, কিন্তু এতিয়া- প্ৰথম বোলে আমাৰ- ঘৰে গৈছিল অ' আমাৰ ঘৰৰে তাৰমানে আগতে গৈছিল। তাৰমানে দাদাহঁত গৈছিল, সিহঁতে কৈছিল যে আগতে বহুত বচ- টো আছিল মও সিহঁতৰ লগতে গলো, এতিয়া সিহঁত- তেওঁ কৈছে যে ইমান এতিয়া তাৰমানে চাব লগীয়া বস্তু নাই আ কাজিৰঙাত।
অঁ অঁ' কোনদিনা গৈছিলা?
মই বেছিদিন হোৱা নাই আঁহ চাৰি পাঁচ দিন মান হ'ল।
অঁ'। অঁ' কম বুলি ভাব-
অ'। যাব পাৰিবা।
এতিয়া কেনেক কেনেকে কি বা কৰিব লাগে মোয়ো ইমান এটা অভিজ্ঞতা নাই আৰু। অ', অ', অ'।
অ'।
তুমি কিহত গৈছিলা।
তাতে তুমি ক মই মোৰ মেট্ৰিক গৈছিলো প্ৰাইভেট গাড়ী আছে।
ফাৰা কৰি আনিছিলা?
দাদাৰ গত গৈছোঁ।
অ', অ'।
তাতেই ইআৰ পৰা দাদাই থই অ', উম, দাদাৰ লগৰ টোৰ লগত প্ৰাইভেট গাড়ী আছিল। আমাৰ দুটাক এৰিলে, সি তাৰমানে গাড়ীখন তাতে হে থৈ দিলে, তাৰ ভিতৰত ত গাড়ী নিব নি দিয়ে নহয়, কাজিৰঙাৰ ভিতৰত, আমি তাৰমানে য'তে হেৰী আছিলো ন', ল'জত আছিলো।
উম, উম।
টিকে টিকেত কৰিলোঁ।
অ', অ'
হুৰিলো, চালো, আও হেৰি ই
টিকেট কাটোতে কিমান লৈছে?
বেছি নহয়, অ', পাৰ পাৰ্চন চাৰি চাৰিশকে লৈছে।
অ', অ', তাৰপিছত তোমাৰ কেনেকে কি কৰিলা, কোৱাচোন অলপ ভালকে, মানে ময়ো যাম বুলি ভাবিছো।
অ', তাৰমানে চাব আমি গ'লো ইয়াৰ পৰা দাৰ্ল তাৰমানে তুমি গ'লে গাড়ীত নিজে তাৰমানে বাছ পাই যাবা, বা তুমি যদি ভাবা গাড়ী তাৰমানে ভাড়াত ল'ম বুলি, ইয়াৰ পৰা তুমি ঘৰলৈ তাৰমানে ইয়াৰ পৰা তুমি তোমাৰ ঘৰৰ পৰাই গুৱাহাটীলৈ আহিবা, গুৱাহাটীত আহি তুমি গাড়ী ভাড়া কৰিবা কাজিৰঙা কাজিৰঙালৈ যোৱাকে, কাজিৰঙালৈ গাড়ী যাব। তাত তুমি যাবা, যাই কিনে প্ৰথম তুমি এদিন য'ত থাকা তুমি তাৰ কাৰণে তুমি ল'জ বা কিবা তুমি ৰুম-চুম ল'ব পাৰা, আমি লজ লৈছিলো, লজ ভাড়াত আছিলো আমি।
উম, গুৱাহাটীৰ পৰা কিমান ল'ব গাড়ী ভাড়া?
তাৰমানে আমি উম,
বেছি নহয়, বাছত গ'লে চল্লিশ টকামান ল'ব, কিন্তু হেত গলে কি বুলি কয় যোন তুমি এদিন উবেৰ-চোবেৰত যদিন যোৱা, তাৰমানে গাড়ীত যদি যোৱা চাৰিচকীয়াত। সিহঁতে এশ পঞ্চাশ, দুশতটো ল'ব চাগে। ইমানতো মই নাজানো মানে আমিওতো নিজৰ গাড়ীতে গৈছিলো ন'। সেই বাবে। তাত গ, তাতে গলো, যাই কিনে লজত, প্ৰথম লজত তাৰমানে আমি লজত হেৰি কৰিলো, কৰি কিনটে তাত
উম, গাড়ী-চাড়ী তাৰমানে গাড়ীখন লগৰ গাড়ীখন লগৰ তাৰমানে দাদা এজন আছিল। তেওঁ গাড়ীখন থলে, আৰু তাৰ পিছত আমি তাৰ পৰাই কাজিৰঙাৰ টিকেট কৰিলো। অ তাৰমানে উম, ভিতৰত সোমোৱাৰ কাৰণে, টিকেট কৰি কিনে গলো, গৈ কিনে তাৰ পৰাই হেৰি গাড়ী ধৰিলো, তাৰমানে তাই জীপ আছে, চাফাৰী। চাফাৰ জীপ বুলি কয়, সেই আছে, তাত আমি হেৰি কৰিলো। ললো, লৈ কিনে তাৰে ভাড়া কৰিম দেখুৱালে তাতে গোটাই জাগাবলাক।
অ', অ', জীপত কিমানকে লৈছে?
জিপত পাৰ পাৰ্চন হেৰিকে লৈছে, ওৱান থাউজেণ্ডকে লৈছে। তাৰমানে এহেজাৰ, এহেজাৰকে লৈছে, এজনত।
উম, উম।
আমি ইয়াতে হেৰিজন আছিলো, এখন জীপত তাৰমানে আমি এৰিছন সাতজন মান আছিলো আমি।
অ অ। অঁ। তাকে মই যাম বাৰু একো
অ যাব পাৰা অ যাব পাৰা যাই কিনে ভাত ভাল লাগিল তাত আৰু তাত চাবলিয়ীয়া জেগা বহুত আ তাৰমানে আৰু তুমি যেন যোৱা এদিনত কিন্তু চাই পেলাই শেষ কৰিব নোৱাৰা কিন্তু তাত। আমি চাৰে তিনিদিন আছিলো তাত তাৰমানে এনেকুৱা অ। তাত তাৰমানে এদিনত আমি প্ৰথম জীৱ জন্তু বোৰ কিছুমান চালো আৰু কিছুমান চোৱা হোৱা নাছিলো তাৰপিছত নেক্সট দিনা আৰু গাৰ্দ জীপ তাৰমানে হেৰি কৰি ল তাৰমানে ৰেন্ট ভাড়াত ললো লৈ কিন্তে আৰু ক আৰু তাৰ নেক্স দিনা চালো তাৰমানে তাৰে কিছুমান এনেকুৱা চাব লগীয়া জেগা আছে যে আমি আজিলৈ দেখাই পোৱা নাই যেনে তাত জীৱ জন্তু বোৰ চাবৰ কাৰণে এদিন যাব লাগে। তাত তাৰে কিছুমান তাৰমানে এটা এটা ঠাইত তাৰমানে আৰু চৰাই চিৰি গুটি আছে সেইবিলাক চাবৰ কাৰণে তাৰমানে যাব লাগে এনেকে তাৰমানে আমাৰ তিনিদিন লাগি গ'ল।
অ অ যাই
অ তাত তাৰমানে অ ভাল লাগিল আৰু তুমি এনে ভাবা তাৰমানে দূদিনটো শেষ কৰিব ন তাৰমানে তিনিদিনত ভালদৰে শেষ কৰিব নোৱাৰো আৰু কিছুমান চাব লগীয়া জেগা থাক কি গল তাত।
অ অ। তাকে। তাতে গলে তিনি চাৰি দিন মান থাকিব লাগিব আৰু।
অ লাগিব থাকিব।
উম তাত তোমাৰ কোনো গাইড লোৱা মানুহ পামনে?
পাই যাবা তাত তাৰমানে আমি আমাৰ দাদা হেৰি তাতে তাৰমানে দাদাৰ এজন হেৰি আছিল। চিনাকি আছিল তাৰ তাৰমানে যোনটো হেৰি কৰে তাত। ফৰেষ্টৰ তাৰমানে হেৰি তাৰমানে সেনেকুৱা তাৰমানে গাইড দিয়া তাৰমানে মানুহ এজন আছিল। সেইজনে আমাৰ তাৰমানে হেৰিকে লৈছিল তাৰতে চাই হকে লৈছিল এজনৰ আৰু দেখুৱাই দিছে এনে তোমালোকৰ কিমান এদিনত চাইি হওকে।
উম উম।
তুমি এদিন ভাবা মই দাদাৰ লগত আলোচনা কৰি তাৰমানে তোমাক ঠিক কৰি দিব পাৰিম সেইজন মাৰত তাৰমানে গাইড দিয়াই গাইড কৰা মানুহজনৰ লগত।
অ', অ'।
এ তাৰমানে দাদাৰ লগত যোৱা কাৰণে মই ইমান হেৰিত হৈ গ'ল। অ'। তোমালোক কেনেকে যাবা তাৰমানে? কোনে কোনে যাবা? তুমি অকলে যাম বুলি ভাবিছা নে নে কাও কোনোবা লগত যাব তোমাৰ লগত?
মোৰ লগত এ মোৰ ভাইটি যাব ৰ'বা।
অ'। পাৰে বা তুমি গ'লে মোক কৈ দিবা। মই দাদাৰ লগত এনেকে আলোচনা কৰি কৈ দিম।
অ', অ', অ'।
তুমি ক'ৰ পৰাই আহিম বুলি ভাবিছা? গাঁৱৰ পৰা গাঁও ক'ত তোমাৰ? তুমি গাঁওৰ পৰা আহিম বুলি ভাবিছা নে ক'ৰ পৰা?
নাই মই গাঁওৰ পৰা যাম আৰু
অ', মানে তুমি গুৱাহাটীৰ গুৱাহাটীত আহি আগতে আহি পাইছিল নে পোৱা নাছিলা?
মাজতে কেতিয়াবা যাও আৰু গুৱাহাটী। তেনেকে যাব নাই আৰু।
তুমি মোক কৈ অ', তুমি মোক কৈ দিবা মই দাদাৰ লগত আলোচনা কৰি তোমাক তাত ঠিক কৰি দিম। কিন্তু তাত গৈ ভাল লাগিল। তাৰমানে মোৰ তাৰ কিন্তু আমাৰ দাদাহঁত যাই থাকে তাত। দাদাহতি মোক তাৰমানে দাদাহতে জানে ন' কিমান ক'ত কেনেকে হেৰি হয়, সেই মোৰ অলপ তাৰমানে হেল্প হ'ল। আৰু তাত চালো কিন্ত চাবলগীয়া জেগাটো বহুত আছে কিন্তু তাত। আৰু তুমি তিনিদিনতো শেষ কৰিব নোৱাৰা, এনেকুৱা জাগা আছে তাৰমানে।
উম উম। তাকে। চাও ৰ'বা এইকেইদিনৰ ভিতৰতে যাম আৰু। তাত তোমাৰ ৰুমটো অনলাইনত বুকিং কৰিব পাৰিনে? অ', অ'।
মিল দিম ভাবা এদিন তুমি অনলাইনতো কৰিব পাৰা বা তাত তাৰমানে গৈও কৰিব পাৰা। তুমি অনলাইনত কৰিলে কিছুমান সুবিধা আছে তাৰমানে চাই ফেলে তুমি আগতিয়াকে হেৰি কৰ আৰু তাৰমানে তাত কেনেকুৱা মানুহবোৰ গৈ কিনে তাৰমানে আগতিয়াকে তাৰমানে ভোক তাত তাৰমানে যাই কিনে বুক কৰাটো তাৰমানে অলপ অসুবিধা আনে।
উম উম।
তাৰমানে চাবা মই কওঁ যি এতিয়া এতিয়া আমিয়ে গ'লো আজিয়ে। আমিতো বুক কৰাৰ লগতো এৰি নিদিও না আমি তিনিদিন চাৰিদিনৰ কাৰণে বুক কৈ থৈ দিও।
উম বুক কৰি লও। সেইকাৰণে তাৰমানে অলপ আগতীতাকে যোৱাৰ তাৰমানে কিছ-কিছুদিন আগতে কৰিলে তাৰমানে অলপ ভাল হয় তাৰমানে বস্তুটো। তোমালোকে এতিয়া অলপ হেৰিও পাবা তাৰমানে। গৈ কেনে তাৰমানে অলপ অসুবিধা হয় ন। তাৰমানে গৈ পালা। পাই কিনে গাৰ বিহ চাৰ বিহ বা গা চা কেম্বা লাগি থাকে। কিন্তু
উম।
সেইবাবে তাৰমানে আগত কৰাটো ভাল গৈয়ে তাৰমানে জিৰণি ল'ব পাৰা তাত।
অ' অ'। তাকে এইটো এইটো সপ্তাহতে যাম আৰু মই তোমাক মই ফোন কৰিম দে।
উম, গ'লে মোক জনাই দিবা মই তাৰ হেৰি কৰি দিম নহয়, ঠিক কৰি দিম।
অ' অ' হ'ব দিয়া তোমাক মই জনাম আৰু
অ'।
উম, বাকি ভাত খালা?
তাত ভাত খোৱা নাই ৰবা আৰু তাই তুমি যোৱা উদিন তাই তুমি এনে ভাল পাবা কিন্তু যায় কিনে ইয়াতে এতিয়া হ'লেও আগৰ দৰে সিমানতটো আৰু ভাল নাই। তাৰমানে এনেই ইয়াৰ কি ক'বা এতিয়া হেৰি হৈ গ'লা বস্তুবিলাক নাইকিয়া হ'ব ধৰিছে। উম, তাৰমানে আগৰ দৰে নাই, কিছুমান কিছুমানহে আছে তাৰমানে
উম, উম, ঠিকেই আছে দিয়া। মইটো এতিয়া তোমাক গ'লে জনাম আৰু এতিয়া। অ' দিয়া এতিয়া শুভৰাত্ৰী।
মোবাইল